পল অ কি কৰি আছা।
মই আছো দিয়া কোৱাচোন আজি কি মনত পৰিলে।
এই এনেই ফোন কৰিলোঁ বাকী খবৰ খাতি ভাল।
ক'ব খাতি অ ন মই জীয়াই আছোঁ আৰু দিয়া।
অ হ'হ ঠিকেই বাকী চাদা চাদা এ আছো আৰু গৰমত।
অ এই চাহ তাহ খাই উঠি অলপ এতিয়া বাহিতে এনে খোজকাঢ়ি আছো ৰ।
অ অ ঘৰত আছ নে নাই গ'ল।
ঘৰত ঘৰতে বিচনী এখন লৈ সেনেই বাটে বাটে ঘূৰি আছোঁ।
অ কিয় লাইন নাই।
কাৰেণ্ট আছে হ'লেও মানে বাহিৰত ঠাণ্ডাটো বেছি ভাল হয় ফেনৰ বতাহ কিমান লৈ সেৰিমাৰ।
অঁ আজি বৰষুণৰ পৰিছে নহয়।
বৰষুণ দিছে এতিয়া মানে গপ গপনিতটো আছে মানে গৰম।
উম ঘৰত থাকেই সেইটো গৰম।
অ ৰুমৰ ভিতৰত এতিয়া মানে গৰমতটো আছে এনে বাহিৰত এনেই ওলাই আছো। অলপ ফি ফৰিয়া বতাহটো লৈ ভাল লাগে উ। অ তুমি এতিয়া কি কৰি আছা মানে।
এ মহ কাম এটা কৰি আছো মানে কলেজৰ।
অ প্ৰেক্টিকেল চলি আছিল ন তোমালোকৰ।
অ আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে যে। আকৌ এচাইনমেন্ট আছে কিবা কিবি।
অ তোমোক আৰু কিমান দিন আছে অ পঢ়াৰ। ইয়াত।
এয়া মানে এতিয়া চাৰি বছৰ হ'ব বুলি কৈছে এতিয়া। তিনি বছৰ হয় নে চাৰি বছৰটো ভালকে অহাই নাই আৰু মানে। মানে যোনটো ছাবজেক্ট মানে এবছৰ বঢ়াই দিছে যে। চিলেবাচ মানে বনোৱা নাই মানে কৈছেহে এতিয়া। আৰু তাৰপিছত মাছট নাই অঁ। সেয়াই আৰু কি হয় তাৰ পিছত গম পাম আৰু।
অ সিদ্ধান্ততটো মানে এতিয়াও সঠিক হোৱা নাই।
নাই নাই ইয়াৰ ভালকৈ কোৱাই নাই খালি গম পাইছোঁ যে চাৰি বছৰ হ'ব। কি হয় আৰু। উম এ কি কৰিবা আৰু শিক্ষা খণ্ডত আৰু।
অ দিয়া কোৱাচোন তোমাৰ উদ্দেশ্য।
অ অ এ মানে নহয় ঘৰ বা কৈছিলে মানে এই। মানে তোমালোকৰ এতিয়া খেতি বাতি কৰিছে নে নাই এতিয়া।
অ খেতি বাতি।
সুধিছিলা মানে অ অ মানে এই ঘৰৰ পৰা নিব দিছিলে অলপ। শাক চবজি চব্জি অলপ দিব দিছিলে ঘলে।
অঁ‌ আ মই এতিয়া। যাব নোৱাইম তুমি পাৰা যদি অলপ পিছত লৈ আহিবা নহ'লে
অ কালিলেহে যাব পাৰিম আউ
অঁ কাইলৈ পাৰিবা ন
অঁ
দিয়া হব বাউ কথা নাই তুমি
অঁ মানে তাকে সুধিব দিছিলে যে মানে ভগাই আছে যে বস্তুগাল মানে বেছি দিছোঁ আকৌ এনেকে হেৰি যে ভগাই দিছো সেইকাৰণে সুধিব দিছিলে সুধিলো অ
অ তোমাৰ মানে মই সেইটো কাৰণে মানে হেৰি কৰিচুং তোমালোকৰ যোন কেইটা পাচলি দিছা নহয় এইকেইটা মানে ভাল মানে সাৰ চাৰ নিদিয়া যে মিঠা মিঠা আছে মানে ভাল
অঁ নাই আমি মানে গোবৰ সাৰ দিওঁ আৰু পানী তেনেকে চোৱা চিতা কৰোঁ আৰু হয়
উম
বাকী একো নিদিওঁ আউ সাৰ
উম আৰু বজাৰ পৰা যোনটো খাওঁ মানে এইটো মানে টেষ্ট টেষ্টেবোল নহয় এইটো
অ বজাৰ কথা কি কবা তুমি চাবাচোন আজি কিনি আনিবা আকৌ কালি বা পৰখি থবা মানে বচ টো গেলি যায় নহ'লে বেয়া হৈ যায়
অ গেলি যায় গে অ
অ সেয়াই আৰু বজাৰ সাৰ দিয়া চব মেডিচিন ইউৰিয়া ওপতে আউ নিৰ্ভ
উম উম
এয়াই আৰু
সেইকাণে মানে ঘৰতে অলপ মানে পাচলি কৰিছো হ'লেও মানে তেনেকে লগ হক
অ তোমালোকৰ এতিয়া মাটি খিনি কম যে
এ তাত তাতে মানে আমাৰ চেচুকীয়া যে ৰ'দতটো তেনেকে নপই
অঁ অ অঁ
সেইকাৰণে মানে অলপ দিগদাৰ
অ সেইটো হয়
উম তোমালোকৰ এতিয়া ৰ'দ ৰদ পৰি থাকে গোটেই দিনটো ৰ'দ পৰে
সেইটো হয় বাউ আগত চোৱা চিতা মানুহ থাকে যে মানুহ লগাই দিম
অ অ মানুহে লাগি কৰি থাকে যে একাৰনে মানে পাচলি ভাল হৈছে তোমালোকৰ বিশেষকে অ বিশেষকে খুৰাটো লাগিয়ে থাকে অ যিকেইদিন মানুহ কাম কৰা মানুহ নাহে খুৰাই নিজে লাগি থাকে
অ অ এতিয়াতো সদায় ইমান মানে ঠাই আছে হয় এতিয়া দুবিঘা মান তেনেকে অকলে সেৰি কৰি থাকিব সেইবোৰ দিগদাৰ আৰু বয়সো হৈ আহিছে যে
অ ঠিকে কৈছা
সেইনাখন ভেন্দি তোমাৰ হেৰি পাইছোঁ ৰবা উম পঁচিছ কেজি ভেন্দি ওলাইছে
বৱাহ পঁচিছ কেজি
আমি এক কেজি ৰখাইছো তাৰপিছত দুই দুই কেজি নে তিনি কেজি ভগাই দিছো আৰু বিশ কেজি ওঠৰ কেজি এনেকে বেছি দিছোঁ আউ পাইকে এ কিমান দিছে দচ টকা কেজি আউ
অ বিছ অঁ এইকেইদিন আ তাতে বউষুণ চউষুণ দি আছে সেইকাৰণে মানে অলপ পাচলিৰ দামটো বাঢ়িব লাগে।
অ', এই ৰবা আক-আজি মানে মোবাইলত চাই আছিলো, বস্তু তো দাম বাঢ়িছে বুজিছানে, কেনেকে মানুহে খাব মানে?
অ', সেইটো হয় বাৰু।
এতিয়া চেনি দাম য'ত আ, পঞ্চাশ টকা আছিলেনে আঠচল্লিশ টকা এতিয়া হ'ল বাৱন্ন টকা। তাৰপিছত তোমাৰ তেল, তেলত বিশ টকা বঢ়াইছে।
উম।
এতিয়া মানে তুমি দুশ টকাৰ তলত তেল নোপোৱাই আৰু মানে এনেকুৱা।
অ', অ' মূল্যবৃদ্ধি বহুত হৈছে।
উম, আকৌ কণী তোমাৰ বহাইছে দুশ। এই তেল দা কি কবা আমাৰ এতিয়া তাকে ভাবিছোঁ সৰিয়হ খেতিকে লগাই দিম আৰু।
অ', অ' ঠিকেই অ', সৰিয়হ অ' সৰিয় পেলাই দিব পাৰাতো, তোমালোকৰ দুইবিঘা মাটি আছে।
অ' এবাৰ কৰিছিলোঁ। মানে একদম এবছৰ ধুনীয়াকৈ চলিছে, এক লিটাৰ তেল কিনিব লগা নাই।
অ', উম, উম ধুনীয়াকে ট্ৰেক্টৰত ট্ৰেক্টৰ দি হাল মাৰি দিয়ে সৰিয়হ ছটিয়াই দিয়ে একদম বু তাৰ পৰা বঢ়িয়া বহুত ভাল ইনকম আহিব আৰু তুমি যোনখিনি সৰিয়ত ডাঠ হ'ব, যোন সেইখিনি তুমি উঘালিবও পাৰিবা, বেচিব মানে বেচা যাবা এইটো প্ৰায়কে দি দিবা।
আৰু অ', আৰুতো বজাত যোনটো ওলায়, তেলটো সেইটোতো মিক মিক্সো দিয়ে গম
নাই মিছ থাকে, ভেজাল হ'বলা।
উম, ভেজাল জাতীয় এতিয়া আমি ঘৰত যোনটো কৰিম। আমিতো এতিয়া বেছ বেচিলে দুশ টকা লিটাৰ বেচিব পাৰিম, এতিয়া দুশ বিশ টকা এনেও কিনিব মানুহে। তাতে সৰিয়হ ঘৰৰ তেল। তাকে ভাবিছোঁ, এবাৰ খেতি বাতি কমকে মানে বাকী খিনি কৰি সৰিয়হটোকে কৰি দিওঁ নেকি বেছিকে?
সৰিয়হত অলপ বেছি লাভ হ'ব তোমালোকৰ। সৰিয়ত দি দিয়া। মানে ঘৰৰ শাক পাচলিখিনি অলপ ৰাখি, মানে ঘৰৰ যোনখিনি বান য'ত বাৰীত সেইখিনি ৰাখি পেলাই বাকীখিনি তুমি দি দিয়া, এই সৰিয়হ ছটিয়াই দিয়া ভাল হ'ব মই কৈছোঁ।
সেইটোয়ে কৰিম বুলি ভাবিছোঁ আৰু।
সৰিয়হ নহবা এইয়া মাটিমাহ
উম, অ', নাই এইবাৰ সৰিয়হটোকে কৰিম যি তেলৰ যি দাম বাঢ়িছে, দুশ বিশ টকা লিটাৰ ধাৰাটো যে। তুমি মানে ভাল তেল মানে নোপোৱাই আৰু দুশ টকা তলত, পাবা মানে যোনকেইটা এতিয়া বন্তি জ্বলায। সেয়া তেল খালে আৰু তুমি আৰু, নুখোৱাই ভাল তাতছে মানে বইল খোৱাই ভাল।
বইল খুৱাই ভাল আৰু দালি দিয়ে বইল খুৱাই ভাল।
উম, চব বস্তু নে?
উম।
সেইটোৱে আৰু, আজি লাও লাগিছে বুইছা, লগাইছিলোঁ।
অঁ'।
আজি প্ৰথম খাইছোঁ মানে একদম ধুনীয়া।
হয় নেকি, পানী লাও?
অঁ পানী লাওঁ।
অঁ' তোমালোকে এইখিনিটো
ৰ'দ চ'দ পৈ থাকিছে এতিয়া হ'বই এইখিনিয়ে।
উমঁ' এই টঙালাওহে নহ'লে ৰবা, পোকে ধৰিলে নেকি দুটা নে তিনটাহে হ'ল তাৰপিছত নালাগিলে।
অঁ' তাকে মই সেইদিনাখন যাওঁতে মই দেখি আহিছো ৰঙালাও পুলিটো চেহেৰাটো ভালে আছিলে, এতিয়া কি লগা নাই নেকি?
মানে হয় কলিতো হয়, তাৰপি ছতে কিবা হেৰি হৈ যায়গৈ, বেয়া হৈ যায়গৈ বস্তুটো কিয় বা। নাজানো নহয়, সেই কাটি দিলোঁ, দুটা নে তিনিটা খালোঁ, এ নাই কাটিয়ে দিলো। কাটি উখুয়াই দিলোঁ, তাৰ জেগাত সেৰি লগাই দিলোঁ। এইয়া ভেন্দি লগাইছোঁ।
অহ' তাক, তাক মানে গুৰিতে থৈ দিলে মানে।
উমঁ' থৈ দিলোঁ, এনেই জেগা খিনি নষ্ট কৰিছে।
অহ'-অহ'-অহ'।
নষ্ট কৰিলে, সেইয়া কাটি সেৰি কৰি দিলোঁ আৰু।
উমঁ' ঠিকে আছে, এই ৰঙালাও এইফালে ৰঙালাও দিব পাৰে, পানীলাওটো দিব পাৰে।
পানীলাও দিলোঁ ৰঙালাও সলনি আৰু যদি বেছিকৈ লাগে আৰু জিকা খাল, জিকা খালো জিকা খালো।
অঁ' ভুল-ভুল লাগিছে নাই
ভুল ভুল লাগিছে, ভুল এইবাৰ লগোৱা নাই নিজে লাগিছে, একদম জহা ভুলটো।
যোৱাবাৰ
ৰুবাচোন, অহঁ।
যোৱাবা কিন্ত ভুল খু-খুৱালা দেই। মই একদম পুৰা পুৰা একদম মানে হেৰি হৈ গৈছে মোৰ সন্তুষ্ট।
অঁ' এক অঁ' এক দিছিলো নেকি ন?
অঁ' মই, মই বনাই থাকোতে মই এচামুচ-দুচামুচ খাওঁ আকৌ।
কি কোৱা। সেই তুমিও যে আৰু দেই, খুব ধেমালি কৰা আৰু কিন্তু তুমি।
পাঁচপোৰণ দি দিওঁ তেল মাৰোতে, পাঁচপণ দি দিও, পিয়াজ দি দিওঁ, তেজপাত দি দিওঁ তাতে। উ একদম বঢিয়া চে
তুমিও মানে ধেমালি কৰা আৰু। এ এবাৰ আহিবা লৈ যাবা আৰু লাগি আছে একদম।
হা?
লাগি আছে একদম, তুমি আহিলে এক মোনা আৰাম চে একদম ভৰাই লৈ যাব পাৰিবা।
অঁ' এতিয়াও মানে এতিয়া এতিয়া চাগে সেই যোৱা বছৰৰ নিচিনা নহয় চাগে লাগনটো?
অঁ' লাগনতোটো কমিছে কিন্তু সেই লাগি আছে বহুত খিনি। এতিয়া তুমি ভালকৈ পাৰিলে এক মোনা ওলাব।
ওলাবা ন লৈ আহিম গ দিয়া তুমি যদি কৰি থৈছিলে ঘলা।
অঁ হেৰি লৈ যাব পাৰিবা ভেন্দি লৈ যাব পাৰিবা ভূট জলকীয়া লৈ যাব পাৰিবা।
কে যাই। স্পিতিকা চা ল লৈ আহিম গে।
অঁ অ অ।
মানে ভাল লাগে মানে গৰম এই গৰম কেইদিনত বেছিকে ভুল ভাল।
অ অ নে গৰমত ভুল খাব লাগে মানে পানীৰ বস্তু ন দেহত পানীৰ প্ৰয়োজন হয়।
উম।
সেইয়াই আৰু। খাব লাগে যিমান পৰিমাণে যিকা খালো সেই হেৰি কৰি দিলো আৰু।
জিকা তিহু সেইবিলাক।
না টি টিহুতো আছ। মানে হেৰি আৰু মাখি হেৰি নে হয় নেকি।
অ' এইয়া অ' বিন্ধাই মাখিৰ নিচিনা এটা। পোক এটা এটা আছে বিন্ধি দিলে মানে বস্তুটো বেয়া হৈ যায়গৈ।
বেয়া হৈ যায়গৈ গেলি যায় সেইকাৰণে লচেয়া লগাই দিছোঁ।
অ' ঠিকেই আছে অ' বেচাৰা। অ লেচা খওঁ ই এটা মানে মই ভালাগ বুজিচানে।
ওম ওম।
মানে কিবা প পানী পানী লাগে বস্তুতটো।
অঁ অঁ মানে শুকানকৈ ভাজিব লাগে ভাল লাগে তেতিয়া।
অ' আমাৰ আকৌ মানে বইল কৰি পানী মানে সিজক বুলি পানী দি দিয়ে যে।
হেই হে কি হয় আৰু।
অ' তেনেকে মানে খাই দিও আও। তাৰ মানে বেছিভাগে মানে বইল চিষ্টেম খাই মানে গম পাইছানে। এই বজাৰত যোনটো ম বজাৰত মচলাটো মানে কম চলে। নহয় তেনেকাই। উম উপায় নাই আৰু এনেকে। মানে চলাই আছো আৰু।
অ' বাকী সেয়া আহি আহিবা আৰু এদিন গো। টেইখিনি লৈ যাবা বস্তু কি কি লাগে। বাকী কাজকল কলদিলৰ আছে খোৱা নে নখোৱা সেইয়া অ।
বাকী দাম দামটো দামটো কি হয় তুমি হিচাপ কৰি থবা মই লৈ।
কিহৰ দাম হে হেইবোৰ নাই নহয়। সেযয়া দাম নাই নহয় সেইবোৰ আমি বেপাৰীকহে বস। পইচা লওঁ আমি মানু বাকী সেই পচলা এটা থৈ দিছো তুমি আহিলে কাটিম আৰু।
অ' অ' অ' ঠিকে আছে বাৰু মই লৈ আহিম অ'।
হয় দিয়া হব। অ' অ' দিয়া দিয়া তুমি আৰু থাকা বাহিৰতে মই অলপ কাম অলপ কৰোঁ। ৰাখিছো নহ'লে ন অ' দিয়া হ'ব দিয়া।